নমস্কাৰ।
নমস্কাৰ।
অ, শুনিছানে।
অ শুনি আছো।
অ হয় হয় শুনিছো শুনিছো। অ বৰ্তমান খবৰ ভালে নে?
আহ বৰ্তমানতো ঘৰত ভালে আছে। আপোনাৰ লগৰ অ এনেই কাম-চাম ভালে চলি আছে ন?
হয় হয় হয় বৰ্তমান ভালে চলি আছে, কিন্তু বহুত গৌৰৱ সেইবাবে আজি কামত নগল নগলো।
অ এনেই বতৰটো আপোনাৰ ফালে গৰম আছে ন আজি?
বহুত ৰ'দ টান আজি, যোৱাকালি নিচিনাই হৈ আছে।
অ। আমাৰ চাইদত, উম আমাৰ চাইদত বৰষু ষূণ আছিল পোৱাত অলপ, এতিয়া আপনাৰ ফালে আইছে না আহা নাই?
নাই নাই বেছি অহা নাই, এ অলপ চলপ আহিছিলে আৰু
অহ-অহ-অহ। অ আমাৰ চাইডতো এতিয়া গৰম বেছি নাই বাৰু। অলপমান আছে, আহ তথাপ তথাপিও ৰ'দ দিব দিব মানে দেখাত দেখা পাইছে আৰু মানে ৰ'দ দিব যেন লাগিছে আৰু মানে। ঠিক আছে আমি বতৰৰ বিষয়ে অলপ কথা পাতিম নেকি।
হ'ব-হ'ব দেয়া হ'ব দিয়া হ'ব দিয়া।
অ। বতৰ বুলি ক'লেতো আপোনাৰ কোনটো বতৰ বেছি ভাল পায়ে এনে?
এনেইতো মই ঠাণ্ডা বতৰ বেছি ভাল লাগে। ঠাণ্ডা বতৰ বেছি ভাল লাগে।
ঠাণ্ডা বতৰ বেছি ভাল লাগে, কাৰণটো হ'ল কি কি? আপুনি ক'ব পাৰিব?
কাৰণ ঠাণ্ডা বতৰ মোৰ কাৰণে বেছি ভাল হোৱাৰ কাৰণটো হ'ল, এতিয়া বৰ্তমান যিহেতু গৰম বতৰ, হয়ে নে নহয়?
অ হয়।
গৰম বতৰতকৈ মাজে সময়ে থাকিব নোৱাৰা হয়। আমাৰতো তেনেকুৱা গাঁও অঞ্চল মানে তেনেকুৱা কাৰেনৰ সুবিধাও নাই। ইফালে কাৰেণ্টৰ সুবিধাও নাই আৰু ৰ'দৰ তাপত মানে থাকিবও নোৱাৰা হৈ যায়।
অ এইটো হয়।
আৰু লগতে কাম-বন কৰিবও অলপ অসুবিধা হয়, বেছি গৰমত, বাহিৰত ওলাব নোৱাৰা হয় আৰু
উম।
সি তেনেকুৱা জ্বৰ বেমাৰবিলাক বেছি হয়।
হয়-হয়-হয় এইটোটো হয়।
আৰু লগতে কিছুমান অসুবিধাও লাগে শাৰীৰিক ভাৱে।
সৰিপাকে অসুবিধা লাগে, বহুত অসুবিধা লাগে। এনে ঘ খাম চাম ওলাই থাকে ন।
হয়। ঘাম-চাম ওলাই আহে। যদি বেছি ঘামিলেও মানুহে দুৰ্বল হয়।
আৰু দুৰ্বল হয়। কিন্তু গৰম বতৰৰ পানী খাবা লাগে দেই।
হয়-হয়-হয়-হয়।
খুব খাব লাগে মানে।
হয়-হয়-হয়।
এই মানে ডিহাইড্ৰেচন যে হয়। ডিহাইড্ৰেজন এ অ টো মানে নহয়, আৰু এইটো কাৰণে পানী খাবা লাগে আৰু মানুহ। এতিয়া ঠাণ্ডা বৰ্ত টো বাৰু ডিচেম্বৰ জানুৱাৰী এইটো টাইমত বেছি ঠাণ্ডা হয় ন
বেছি ঠাণ্ডা হয়।
তফু এইটো
তথাপিও মানে ঠাণ্ডা বতৰতো অলপ বেছিকৈ মজা লাগে। ঠাণ্ডা বতৰটো কাৰণ ঠাণ্ডা বতৰত কিছুমান তেনেক জেকেট লপেন জোতা পিন্ধি হ'লেও কটাব পাৰি।
অ' কামো কৰিব পাৰে ন ঠাণ্ডা বুলি
কৰিব পাৰি আৰু কাম বন কৰিবলৈও মনটো বেছি ভাল লাগে ঠাণ্ডা বতৰত
উম আৰু দিনটো অলপ চুটি হয় নেকি?
হয়, হয় দিনটো বহুত ছুটি হয়। যেনিবা চাৰিটা বজাতে তেনেকুৱা। বেলি ডুবি যায়।
এ ঠাণ্ডা বতৰ ভাল বাৰু মোৰো ঠাণ্ডা বতৰে ভাল লাগে। এয়া আপুনি আপুনি কোৱা নিচিনাইে মোৰ ছেম মানে কাৰণটো হৈছে কি আমি টেকেট পিন্ধি হ'লেও কাম কৰিব পাৰে এতিয়া আমি এ এইটো বতৰত এই সময় বতৰত ছাতা ললেটো কাম নহয় না হয় না নহয়, ছাতা ললে আপুনি কেনেকে কাম কৰবো আৰু ছাত আতি দি আমি ধাকি থবা নোৱাৰো না ৰ'দতো হয় না নহয় গৰম ল গৰম লাগ লাগবোয়ে আৰু বৰষুণ আহিলি ত' বৰ বৰষুণ আহিবয়েই, বৰষুণ আহিলেতো ছাতা ল'লি কিবা কামত আহিব জানো
হয়, হয়, হয়।
কিন্তু ঠাণ্ডা বতৰত আমাৰ জেকেট পিন্ধিলেওতো কাম কৰিবা পাৰে ন' যিকোনো কাম কৰিব পাৰে আৰু আহ ঘুৰিবও যাবা পাৰে, কিন্তু বৰষূণ আহিলে আমি চবে টো কাৰ নাথাকে ন
হয়, হয়, হয়।
কিছুমান বাইক আছে বাইকে দিটো আমি য'তে ত'তে যাব নোৱাৰো না এইটো বতৰত বৰষুণ কেতিয়াবা বৰষুণ আহি যাব কেতিয়াবা ৰ'দ বেছি হ'ব আৰু কেতিয়াবা ধুমুহায়েইে আহিব
হয়, হয়, হয়।
ঠাণ্ডা বেছি ভাল আৰু ঠাণ্ডাত যতে হ'লেও মানে আপোনাৰ যাবা লাগা থাকলি মিছ নহয় আৰু ঠাণ্ডা
হয়, হয়, হয়।
বতৰত একো টাৰ্গেট কৰবা নৰে মানে বা আম আমি উমুক তাৰিখত, উমুক বাৰে, উমুকত যাম এনেকুৱা কব নোৱাৰে মানে কাৰণ এইটোয়ে বত বতৰৰ কাৰণে বা এইটো অ' বতৰৰ কাৰণে আৰু ন বতৰৰ কাৰণে এনেকুৱা হয়।
এনেই বগাৰ পৰায়ে আমাৰ গৰমটো হয় ন?
হয়, হয়, হয় বেছি গৰম দিন ইয়াৰ পৰাই আৰম্ভ হৈ যায়।
পৰা আৰম্ভ হৈ যায় ন?
উম। এতিয়া এইটো জুলাই পোন্ধৰৰ পৰা আগষ্ট পোন্ধৰলৈকে বেছি ৰ তৰ তাপটো বেছি হয়।
বেছি হ'ব ন।
অ বেছি হ'ব ইফালেতো আমাৰ ফালে তেনেকুৱা টাউন চহৰৰ নিচিনা বেছি কাৰেণ্ট সুবিধাও নাই এ চি ফেনো ল'ব ন নোৱাৰা ভালকৈ
উম সেটো হয় আৰু ললি ফেন এচ ললি কি হ'ব ন কাৰেণ্টটো যায়ে থাকপ আহিয়ে থাকপ আহাটো। আৰু ইটো বতৰত মানে বৰষু অলপ চলপ বৰষুণ আহি দিলে মানে গাছ গছনি পৰি থাকে ন।
হয় হয় হ
তাৰে ইয়াতেও কাৰেণ কিটা কাতপা লাগা হয় কাৰেণ কাটি কা টিলে আৰু কাৰেণ্ট ক'ত থাকিব ন।
হয় হয়।
গাঁও এৰিয়া এনেকুৱাই কিন্তু গাঁও এৰিয়াত অলপ কিউক কি কয় এইটো অলপ অৱে গাছ গছনি তলত থাকিলে অলপ ঠাণ্ডা বা আৰাম পায় আৰু ন। টাউনতো এ এইগিলা নাপায় ভাল লাগে। টাউনতো এইগিলা নাপায় এতিয়া আমি এ গৰম বতৰ ইছা লাগিলে আমি ক'তবা নদী চদী যাই কিনে গা ধুবা পাৰে।
হয় হয় হয়।
টাউন এৰিয়াত যদি এনেকুৱা কাৰেণ চাৰেণ যায় ইয়াতে কি কৰব নো। গাছ গছনিও নাই ক'ত যাই কি কৰব। অলপ ভাল আৰু আমাৰ গাঁওত।
হয় হয় বহুত ভাল।
উম, আমাৰ গাঁওত অলপ ভাল। এতা অনুযায়ী অলপ ভাল হয় আৰ মানে। থা থাকাৰ কাৰণে। এতিয়াতো উম দে ক ক ক
যেনিবা গাঁও অঞ্চলত থাকিয়ে মানে তেনেকুৱা প্ৰকৃতিক সৌনজজন সৌন্দর্য্যটো আমি অনুভৱ কৰিব পাৰি।
উম।
একবাৰ গছ গছনি তেনেকুৱা নৈ বিল সেইবিলাক মানে খুন্দৰ তেনেকুৱা পিউৰ তেনেকুৱা বতা বিলাক প্ৰাকৃতিক বিলা আমি পাবলে পাৰি।
উম হয়।
পিও গৰম বতৰত অসুবিধা হয় কাৰণ গৰমত মানে গছত তলত থাকি ঠাণ্ডা পোৱাতেই যথেষ্ট নহয়।
অ'।
গছৰ তলত থাকি ঠাণ্ডা পোৱতেই যথেষ্ট নহয় কাৰণ সয্য কৰিবলৈ নোৱাৰা হৈ যায় মাজে সময়ে। ইফালে কাম কৰোব কাম কৰি। পুৱা ভাগৰৰ লগত আৰু ইফালে গৰম ইফালে আৰু লগতে তেনেক কোৱা যিমানখিনি তেনেকুৱা সুবিধা পাব লাগে তেনেকুৱা যে নাপায় গাঁও অঞ্চলত।
উম।
সেইবাবে মানে গৰম বতৰটো
উম।
কিবা নালাগে মানে গৰম বতৰকৈ ঠাণ্ডা বতৰটোকে বেছি ভাল লাগে বুলি মই নিজকে কওঁ।
অ। এনেই ঠাণ্ডা বতৰতটো কোনটো মাহৰ পৰা পৰে এনে।
ঠাণ্ডা বতৰটোতো ইফালে সয্য কৰিব পৰা নিচিনাতটো অক্টোবৰৰ পোন্ধৰ তাৰিখমানৰ পৰাই হৈ যায়।
অ-অক্টোবৰৰ পোন্ধৰ তাৰিখৰপৰা মানে পুৰা গৰমটো কমি যায় আৰু ন'।
হয়, হয় অলপ হ'লে কমি যায় কাৰণ এতিয়া আমি এতিয়া জুলাই মাহত আছ ছোঁ যেতিয়া ইয়াত মানে আমি গৰমটো সহ্য কৰিব নোৱাৰা নিচিনা হয়।
উম, উম।
অক্টোবৰ পোন্ধৰৰপৰা গৰমটো থাকে তথাপিও মানে ৰ'দৰ তাপতো নিজক সয্য কৰি মানে কাম কৰিব পৰা নিচ
কমে আৰু ন' কমে।
হয়, অলপ হ'লেও কমি যায়, ইফালে ডিচেম্বৰ পাৰিলে মানে অলপ কমি যাব ইফালে মানে ডিচেম্বৰ, নৱেম্বৰ পোন্ধৰ মানৰ পৰা মানে যথেষ্ট ঠাণ্ডা পৰি যায়।
উম।
তেকুৱা থাকিব পৰা হৈ যায়। আৰু ৰাতিটোতো ইফালে নৱেম্বৰ এক তাৰিখ মানৰ পৰাতো কম্বল উৰিবই লগীয়া হৈ যায়।
উম, উম, উম।
উম।
এ, এইটোতো হয়ে কিন্তু আমি কি কয় নিজকে সহযোগ বা সহযোগ কিবা চেষ্টা কৰবা ষ্ট্ৰং ৰাখিব চেষ্টা কৰক ব লাগে আৰু ন'গৰমত? এ, অলপ নিজে যা তা তেল বস্তু মানে খাবা নালাগে আৰু ন'? টো বতৰত গৰম ন'? যাত তা খালি গৰম বেছি হ'ব। সেইটো কাৰণে নিজে নিজে অলপ জানবা লাগে আৰু। আ, এইখিনি যদি নিজেই চাইখিনি খাৱা লোৱাও কৰে সহ্যতো অলপ বাঢ়ে আৰু ন'?
হয়, হয়, হয়। বাঢ়ে, বাঢ়ে। কিছুমান খোৱা বোৱাৰ ওপৰতো নিৰ্ভৰ কৰে।
উম।
যে-যেনেকৈ মানে গৰম বতৰত তেনেকুৱা ঠাণ্ডা বস্তু খাব লাগে। তিয়হ তেনেকুৱা পানীলাও। এইবিলাক মানে খালে মানে বহুত মানে শৰীৰত কিবা মানে তাপটো মানে অলপ কমি আহে।
অ', অ'। ঠিক আছে। আপোনাৰ লগত কথা পাতি ভাল লাগিল। পিছত কথা পাতিম ন' আৰু আলচোনাই ইয়াৰ বিষয়ে অলপ কথা পাতিম আমি। উ ধন্যবাদ থাকিল আপোনাকো।